অ' কি খবৰ তোমাৰ?
মোৰতো খবৰ আছো আৰু ইমান গৰমত। তুমি কি কৰি আছা? কি খবৰ তোমাৰ?
খা পা মোৰো! ঠিকে ঠাকে আছো আৰু! গৰমটো বহুত বেছি পেলাইছে এতিয়া।
উম, সচাকে।
এনে, কলেজ চলেজ গৈ আছ নে নাই?
গৈ আছো। অ শেষ হ'ল। কিন্তু হ'লেও আমাৰ ভাইভা আছিল যে? আৰু প্ৰে প্ৰেজেণ্টেচন কিছুমান আছিল! সেইকেইটা দিবলৈ গৈ আছো। আজিও, আজিটো বাৰু অ'অলপ টাইমৰ কাৰণে গ'লো! ইমান গৰম জানা! ঘৰৰ পৰা ওলাবই নোৱাৰি। কলেজীয়া জীৱনটো যে একদম মানে বিৰাট হেৰি, অস্থিৰ কে পাৰ হৈ গৈ আছে জানা! মানে, কেনেকৈ ছেমিষ্টাৰ শেষ হৈ যায়, ক'বই নোৱাৰি।
তাকেই, তাকেই, মানে বহুত মানে হেৰি, কামোৰ। কলেজ লাইফটো। তোমাৰ হেৰিটো কি কয়, মোৰো মা মানে তথাপিও মই এনেই মানে গৈ আছো, লগৰ কেইজনীও আহি আছে যে! মানে, ঘৰত থাকিও ইমান এটা ভাল নালাগে। সেইকাৰণে কলেজৰ এটা দুটা ক্লাছ কৰি আছো আৰু। মানে অহা মাহৰ পৰাতো তোমাৰ বন হ'ব একমাহ। সেইকাৰণে ভাবিছো যোৱাই ভাল!
অ', ঠিকেই আছে আৰু শুনা না, তোমালোকৰ কলেজৰ পৰা এক্সকাৰচন মানে হেৰি কি, ভ্ৰমণত লৈ যায় নহয়! বেলেগ-বেলেগ জেগাত শিক শিক্ষা ভ্ৰমণত, ক'ত লৈ যাব? বুলি কৈছে এইবাৰ।
আমাৰতো মানে, হেৰি আৰু বেলেগ বেলেগ ঠাইলৈ লৈ গৈছিলে, মই ভালকে যোৱা নাছিলো। এইবাৰ মানে হেৰিত লৈ যাব। ওচৰৰে জাগাত মানে তোমাৰ শুৱালকুছিত লৈ যাব। সেইকাৰণে যাম বুলি ভাবিছো আৰু। সেইটো মানে তোমাৰ ওচৰতে হয় আৰু তাতে শিকিবলগীয়া বহুত খিনি কথা থাকে। সেইকাৰণে ভাবিছো যাওগে।
যোৱাগে আৰু কিমানকে ল'ব? পইচা কিমানকে ল'ব?
বেছি নলয়, এক হোজাৰ কে ল'ব মানে চবৰে পৰা।
অ', গাড়ীত যাবা নহ তোমালোকে? ডাঙৰ গাড়ীত।
অ'-অ', গাড়ীত চবেই যাব। যাওগে আৰু ভাল লাগে ন বন্ধুবোৰৰ লগত গৈ।
অহ, নাই ঠিকেই আছে।
এনে তোমালোকৰ কলেজৰ পৰা লৈ যায় নে নাই?
আমালোকৰ কলেজৰ পৰা লৈ যায়, কিন্তু অসমত লৈ নাযায়। যায়, একদম মানে বাহিৰ-বাহিৰ চাইডে লৈ যায়। মানালী, উত্তৰাখণ্ড আৰু এইবোৰ মানে ঠাণ্ডা দিনত লৈ যায়, বুজিছা। মানে মই জনা মতে তোমালোকৰ কলেজৰ পৰা গৰমৰ বন্ধতে লৈ যায়। বুলি শুনিছো মই, অলপ মানে দূৰলৈকে অলপ ঠাণ্ডাও মানে পৰিবেশতটো পাবলে। কিন্তু আমাৰ আকৌ ঠাণ্ডা দিনত লৈ যায় কিন্তু একদম অসমৰ বাহিৰত লৈ যায় মানে, ভিতৰত নহয়। সেইকাৰণে এইবাৰ মানে এতিয়ালৈকে মানে ভাবিয়ে ভাবিবলে। পৰা নাই ইহঁতি। ইহঁতি কৈছে যে ছেপ্টেম্বৰ মাহলেকে কৈ দিব, তাৰপিছত অক অক্টোবৰ নৱেম্বৰৰ পৰা, অক্টোবৰৰ পৰা পইচা লোৱা আৰম্ভ কৰিব। মানে অক্টোবৰ লাষ্ট ফা লাষ্ট। লাষ্টৰলৈকে মানে ইহঁতি অহা আৰু যোৱা টিকেটটো মানে হেৰি কৰি দিব। কৰি দিব মানে, বুক কৰি দিব সেইকাৰণে।
অ'-অ', মানে তোমালোক কলেজৰ নাই, হেৰিটো কলেজীয়া জীৱনতটো সেইটো কাৰণে ভাল লাগে। ধৰা, ক'ত-ক'ত যাব পাৰো। বহুত খিনি কথা শিকিব পাৰো দিয়াচোন, এতিয়া স্কুলততো তেনেকে ভালকে লৈ যোৱা ন।
অ', আৰু পঢ়া মেলাৰ ইমানো চাপ নাথাকে।
হম-হম। এতিয়া তোমাৰ কলেজীয়া জীৱনতটোত মানে যিমান বোৰ বন্ধু-বান্ধৱী পালো, তেওঁলোকৰ পৰাও মানে বহুত খিনি কথা হয়তো শিকিছো, যিটো মানে স্কুলৰ অ লগৰ ল'ৰা-ছোৱালীৰ লগত থাকি সেইটো শিকা নাছিলো। এতিয়া কলেজত বহুত খিনি লগৰ ল'ৰা-ছোৱালী পাইছো, যাৰ পৰা ধৰা, কনফিডেন্ঞ্চ শিকিলো, আত্মবিশ্বাস। আৰু তেওঁলোকে কেনেকে ধৰণৰ কাম কৰে, তেনেকুৱা বহুত খিনি কথা শিকিছো। সেইকাৰণে মানে কলেজীয়া জীৱনতটো মানে ইম্পৰটেন্ট হয় আৰু। লাইফৰ এটা বহুত ডাঙৰ পাৰ্ট হয়।
উম, নাই ঠিকে কৈছা তুমি কলেজ জীৱন টো সঁচাকে ভাল মানে ময়ো সেইটো চাইছো কাৰণ স্কুলীয়া উলীয়া জীৱনত মানে আমিতো চবে মানে সে শিক্ষক শিক্ষয়িত্ৰী বোৰে মানে। ৰুলচ আৰু ৰেগুলেশচন লগাই দিয়ে আমি মানে নিজৰ মন মতে কথা পাতিব নোহোৱাৰো কিবা তেনেকুৱা বা মান খা খাব লাগে পুঢ়িব লাগে হোমৱৰ্ক দিব লাগে। তাৰ পিছত খেল ধলো টাইমত হয় কিন্তু কলেজীয়া জীৱনতটো মানে লগৰ বোৰৰ লগ। লগছ অক মানে ওলাই যাব পাৰি আমি মানে, যেতিয়া মন যায় তেতিয়া খাব পাৰি মানে একদম মানে হেৰি হয় মানে ফূৰ্তি হয়। ইমানো মানে ক্লাছ কৰা মানে চাপটো নাথাকে এটেনডেঞ্চৰ চাপটো।
অ-অ সেইটোও হয় বাৰু আৰু তোমাৰ কলেজৰ লাইফটো সেইকাৰণে ভাল লাগে তুমি ওচৰতে ধৰা কেণ্টিন চেণ্টিন থাকে তাতে গৈ কিনে ক্লাছ নাথাকিলে খাই আহিব পাৰা বা তেনেকুৱা ধৰণৰ লগৰবোৰৰ লগত তেনেকে থাকিব পাৰা আৰু সেইটোও এটা ভাল
তাকেতো সেইবিলাকে বস্তু ভাল জানানে কাৰণ এতিয়া চোৱা হা কলেজৰ জিৱনত ইমানো পঢ়াৰ চাপ নাথাকে এতিয়া তোমালোকৰ চছেমেষ্টাৰত কেইটা কিতাপ থাকে ক নো
আমাৰ বেছি নাই চাৰিটা আছে
আমাৰ চ না আমাৰো চাৰিটা আমাৰ ফাৰ্ষট চছেমিষ্টাৰছেকেডছেমষ্টাৰ চাৰিটা কিতাপ হা এতিয়া উম এতিয়া মই কি বুলি কয় থাৰডেমষ্টাৰ আৰু ফৰ্ষ্ট এতিয়া উ মই ফেমষ্টাৰ ষ্টাৰচটা পছোষ্টাৰ চেমিষ্টাৰত বোলে চাৰিটাকে কিতাপ আছে ইমান কিতাপৰো মানে ঝোল ঝমেলা নাই আগত আমি স্কুলত ভাবাচোন এই খ তাত তাত নটা কিতাপলৈকে লৈ গৈছিলো ক্লাছ এইট শ্ৰেণীলৈকে তাৰপিছত ন শ্ৰেণী আৰু দশমীতহে আমাৰ হেৰি হৈছে এ কমিছে ছটা ছটা কিতাপ আমি পাইছো
অ অ সেইটোও হয় আৰু তোমাৰ কি হয় যে স্কুলত মানে এটা নিৰ্দিষ্ট সময় থাকে এইটো সময়ত গলেহে ক্লাছ হব ন হয়তো তুমি যাবই নোৱাৰা কলেজত কি হয় যে তোমাৰ প্ৰথম ক্লাছটো যদি কৰিবও নোৱাৰিলা তুমি পাছত কিয় হলেও মানে যাব পাৰি সেইটো এটা মানে সুবিধা দিয়া থাকে কলেজৰ ছাত্ৰ ছাত
আৰু জানানে মই যে কলেজৰ বহুত মানে ম মোক চিনিয়ে নাপাও মোৰ কিছুমান লগৰ আছে ইহঁতৰ লগতে ঘুৰা ফুৰা হয় বহত মানুহক মই চিনে পা মানেমই কলেজে নাযাওঁ সেইটো এটা সুবিধা ত মানে কলেজ নোযোৱাকেও মানে ঘৰত মানে নিজৰ কাম বন কৰি পঢ়িব পাৰি সেইটো এটা বহুত ভাল বস্তু জানানে এতিয়া স্কুল হলে মই সদায় কলেজ গ'লো হয় আৰু তুমি ভাবাচোন কেইবাটাও মানুহ ঘৰত মানে উম অৱস্থাৰ ঘৰৰ অৱস্থাৰ কাৰণে সহতি বাহিৰত কাম কৰি চাকৰি কৰি নিজেও চলিব লগা হয় অ কলেজতো পইচা দিব লগ হয় তেনেকে বহিও কিনিব লগা হয় পঢহিবলে বিৰাট কষ্ট কৰে সেইকাৰণে কলে কলেজ কলেজ ৰ জীৱনতটো এটা কাৰণে ভাল যে সহতি মানে কষ্ট কৰি পেলাইও পৰীক্ষাটো দিব পাৰে মানে মানে তেনেকুৱা বস্তু নহয়
হ হা বাহিৰে বাহিৰে মানে তেওঁলোকে অ ঠিকেই কৈছা বাহিৰে বাহিৰে তেওঁলোকে মান কৰ এক্সপিৰিয়ে প তোমাৰ পঢ়টোিনে কপ্ি হয় আৰুপিনে তোমাৰ কিবা যদি পাৰে নতুন স্কিল িকিলে ধৰা কম্পিউটাৰৰ বহুত আজিকালি কিবা কিব ওলাইছে টেলি হওক বা তেনেকে দা বু ক ক স্ লাইছে নহয় সেইবোৰো তেওঁলোকে মানে কৰ্চ বোৰ জইন কৰিব পাৰে আৰু কলেজৰ মানে তেনেকুৱা ধৰা বন্ধা ন নাইজে সদায় কলেজ আহিবই লাগিব বাা সেইটো মানে ছাত্ৰ ছাত্ৰী নিজৰ ওপৰত মানে নিৰ্ভৰ কৰে মানে তেওঁলোকে যাব বিচাৰে নে নাই সেইটো এটা ভাল তাৰ পিছত তোমাৰ আৰু অ প্ৰফেচাৰ বোৰে একজামৰ একমাহ দুইমাহ আগত ততে কৈ দিয়ে ধৰা কিন্তু স্কুলত তেনেকে নাছিলে এসপ্তাহৰ আগত কৈ দিয়ে চছিলেবাছেছে গম পোৱা নাযায় ধৰা তেনেকে পঢ়াও নহয় এতিয়া একমাহ দুইমাহ আগত কৈ দিলে আমি ভালকে পঢ়িবও পাৰো আৰু ধৰা কামো কৰিব পাৰো। সেইকাৰণে মানে ভাল।
সেইটোয়ে মই তোমাক কৈ আছো মানে মোৰ লগৰো বহুত আছে হা ইহতি মানে টিউচন কৰাই। এতিয়া ইহতি টিউশচন কৰে বুলি ইহতি কলেজ কৰি পেলাই টিউশচন কৰিব পাৰে। কিন্তু কেতিাবা কেতিয়া এহতৰ টিও নৰ যোন কেইটা মানে যোনবোৰক টিউশচন কৰা ইহতৰো পৰীক্ষা থাকে। সেইকাৰণে ইহতি কলেজ এতিয়া মিচ কৰিব লাগে হলেও চোৱা কলেজ টো নাহ। ও সহতি পৰীক্ষাও দিব পাৰিছে মাৰ্কও সহতি ভাল পাইছে সিহতৰ ডিগ্ৰী এটাও পাইছে পিছলে সিহতৰ কাম দিব। সেইকাৰণে মানে কলেজৰ জীৱনতটো মানে ইমান ভাল ভাবে মানে নিজৰ জীৱনটোৰ কাৰণে অকণ মানে হেৰি হৈ যায় অলপ লোডটো কম হৈ - হৈ আহি থাকে।
উম - উম। সেইটোও হয় বাৰু কলেজৰ সেইখিনি সুবিধা দিয়া হৈছে মানে ষ্টুডেন্ট বোৰক তাতে তেওলোকে নিজৰ কাম খিনিও নিয়াৰিকৈ কৰিব পাৰে আৰু তোমাৰ কিবা ধৰা কৰ্চ লৈ আছে যদি সেইটোও মানে সম্পূৰ্ণ কৰিব। মানে সুবিধা আছে বহুত খিনি। আৰু যোনে বিচাৰে তেওলোকেতো কলেজত গৈ কিনেও পঢ়িব পাৰে মানে কি কিছুমান ষ্টুডেট আছে ধৰা ৰেগুলাৰলি মানে যাই থাকে বা ক্লাছ কৰে। ত তেওলোকৰ কাৰণেও ভাল যে তেওলোকে সদায় কলেজ গ প্ৰফেচাৰবোৰ আহি থাকে ধৰা। তেনেকে ক্লাছ বোৰো কৰি গৈ থাকে আৰু কলেজত বহুত ধৰা নতুন- নতুন অ, বন্ধু বান্ধৱী বনাব পাৰে সেইকাৰণে মানে ঠিকে আছে মানে চাই যোনে যেনেকে বিচাৰে আৰু নিজৰ কলেজ লাইফটো।
আৰু কালি যাবানে তুমি কলেজ?
কালি চাও বাৰু মানে এতিয়া মানে বন্ধ দিবই আৰু না সেই তেনে যাব ইচ্ছা হ'ল নোযোৱা হৈছে মোৰ।
উ নাই কালি কলেজ গলে জনাবা না মানে মোৰ মোৰ আৰু তোমাৰ কলেজ ততো বাৰু ইমান দূৰ নহয়ে ত মই মানে সেইফালে মানে উ, কলে তোমালোকৰ কলেজৰ বাহিৰে যে ইমান ধুনীয়া অ, ফুচকা আৰু হেৰি কি চানাৰ দোকান বহে মোৰ বিৰাট খাবলৈ মন যায় তুমি গ'লে মান। মানে মইয়ো আহি গ'লো হয় তাৰপিছত তোমাৰ লগত খাই পেলাই তাৰপিছত আমাৰ ঘৰৰতো বেছি দূৰ নহয়েই। একেলগে খোজকাঢ়ি - খোজকাঢ়ি গলো ভাই বুলি ভাবিছিলো।
অ - অ তেতিয়াাহলেতো মই যামেই। তেতিয়াহলে মই কলেজ যাম আৰু তোমাক লগো কৰিম।
অ - অ তুমি কলেজ গলে মোক এটা মেচেজ কৰি দিবা ৰাতিপুৱা - ৰাতিপুৱা যে কলেজ যাম তেতিয়াহে মই গুচি যাম তোমালোকৰ কলেজৰ আগত নহলে অকলে অকলে খায়ো ভাল নালাগে ধৰা।
অ - অ ঠিক আছে দিয়া।
অ, ঠিক আছে তেতিয়া সেইটো কৰাটোৱে ভাল হব মই কালি তোমাক
এনেকুৱা